হয় শুনিছো শুনিছো মই এ আছোঁ আৰু হেৰী কোঠালীতে আছোঁ আৰু চহৰত আহিলোঁ।
কেতিয়া গ'লা?
আপ, হ'ল হ'ল অহা আজি একমাহ মানে হ'ল আৰু।
আ ভাত পানী খালা নেকি?
পানী খালো খালো।
উম কিহেৰে খালা ভাত?
ভাতটো মই আজি এই আৰু খাহী মাংস অকণ আনিলোঁ।
অহ।
খাহী মাংস আজি খাই দিলো আৰু।
ঠিকে আছে সেই এতিয়া কি তুমি তাত এ চহৰত গ'লা নে কিনো?
অ অ চহৰত গৈ আহিলো চহৰত আহিলো।
অহ কেতিয়া আহিবা ঘৰলে?
উম মই ঘৰত যাম বাৰু আপুনি কি গাঁৱত আছে নে চহৰত আছে এতিয়া?
মই এ ঘৰতে ঘৰতে।
হয় হয় হয় হয় চহৰৰ ফালে নাহে নেকি?
অহ যাম বাৰু ৰবা এ মোৰ পৰীক্ষা এটা আছে তেতিয়া যাম বাৰু তোমাৰ আ অহা মাহত হে হ'ব নেকি এ পৰীক্ষাটো তেতিয়া যাম।
অ অ হয় বাৰু মোৰো এ বিদ্যালয়ত পৰীক্ষা এটা হ'ল।
অ।
হয় বাকী আপোনাৰ পৰীক্ষা কেইটাত পাছ কৰিব পাৰিলে নাই আপুনি?
অ ঠিকেই মোৰ ভালে হৈছে বাৰু এইটো বেলেগ এটা পৰীক্ষা হয়।
হয় হয় পাছ কৰিলে ন?
কৰিলোঁ কৰিলোঁ।
হয় হয় হয় ঠিকে আছে চোকা মানুহ বাৰু পাছ কৰিবই আপুনি।
বাৰু বাৰু বাকী এ তুমি কি ঘৰত নাহা নেকি?
মই ঘৰত যাম যাম।
কেতিয়া আহিবা?
ঘৰত এই আৰু পৰীক্ষাটো দি মেলি যাম আৰু।
পৰীক্ষাটো দি আহিবা নেকি? কিবা পৰীক্ষা কি হয় আছে নো তোমাৰ কিবা বিশেষ কিবা পৰী পৰীক্ষা আছে নে নে এনেই কিবা
বিশেষ অলপ নহয় বিদ্যালয়ৰ পৰীক্ষা নহয় কৰ্মসূত্ৰে অলপ আগবঢ়াও বুলি ভাবিছোঁ কৰ্মসূত্ৰে অলপ তাৰে প্ৰস্তুতি চলাইছো।
কৰ্মসূত্ৰে কিহৰ প্ৰস্তুতি আৰম্ভ কৰিলা বা তুমি?
এ আৰু কৰ্মসূত্ৰে অলপ কিবা কাম এটা কৰোঁ বুলি ভাবিছোঁ আৰু সংসাৰখন আগ
অ সংসাৰখন আগবঢ়াবা নেকি?
সংসাৰখনো আগবঢ়াব লাগে নিজেও সংস্থাপন এটা লৈ লওঁ।
সংসাৰখন আগবঢ়োৱা একো নাই বয়সো হৈছে ন তোমাৰ।
হয় হয় বয়সো হৈছে।
বিবাহটো কৰা বিবাহটো কৰাৰ পিছত মাতিবা দেই বিবাহত চাবা আকৌ নামাতিলে।
বিবাহত নিশ্চয় মাতিম নিশ্চয় নিশ্চয়।
নিশ্চয় নহয় মাতিবই লাগিব এইবোৰ নহয়
মাতিম মাতিম মাতিম আপোনাক মাতিম আপুনিতো মোৰ গোটেই বিয়াত আপুনি কাঁহী বাতি ধোৱা পৰা ধৰি ল' গোটেই কামখিনি আপুনিয়েই কৰি দিব লাগিব মোক বন্ধু কিহৰ
কাঁহী বাতি ধোৱাটো নোৱাৰিম বাৰু, বাকী চব কৰিম বাৰু খোৱা বোৱা।
খোৱা বোৱাটোতো মই দিমেই আপোনাক, আপুনি চিন্তাই নকৰিব। বাকী আপুনিটো মোক সহায়তো কৰিব লাগিবই।
হয় হয়, সহায়তো চেষ্টা কৰিম। খা- খোৱাৰ সময়ত যাম বাৰু, মই যদি সময় এটা মিলে। সময়তো আজিকালি বৰ দিগদাৰ। এ বতৰ কেনেকুৱা সেইফালে, তোমালোকৰ ফালে?
বতৰ ঠিকে আছে।
অঁ, ঠিকে আছে ন।
ৰ'দো নাই, বৰষুণো নাই, একদম পুৰা আৰু ডাৱৰীয়া বতৰ আৰু।
আমাৰ ফালো বতৰতো এনেকুৱাই ৰদো দিয়া নাই ইমান বৰষুণো দিয়া নাই। কিন্তু কালি ৰাতি বৰষুণ দিছিল আৰু তোমাৰ ফালে তোমালোকৰ ফালে দিছিল
অ, কালি ৰাতি আমাৰ ফালেও বৰষুণ দিলে নহয়, বহুত দাঙৰ বৰষুণ দিলে।
আৰু, আমাৰ ফালে কালি বৰষুণ দিলে দি পেলাই ৰাতি অলপ ঠাণ্ডা পেলাই এতিয়া আকৌ গৰম দিছে।
অ হয়, কালি গম পাইছে নে, ৰাতি শুব লৈছোঁ দুটামান বজাত।
হয় হয়।
এটা মানে মোৰ লগৰ আছিলে। কেটেং মেটেংকে, লেৰেলা মেৰেলা। ই মানে ৰাতি ফোন কৰি ইমান মোক মানে অসুবিধা কৰিছে,
অসুবিধা কৰিবলৈ মানে তেখেতৰ ঘৰ ক'ত হয়?
ঘৰ এই আমাৰ গাঁৱৰ ফালে আছিলে। অ আমাৰ জিলাৰ ফালে আছিলে। হয় হয়।
অ গম পালোঁ গম পালোঁ, তেখেতৰ লগত আৰু এজন থাকে হয় নাই? কটীয়াকে, অকন চাপকে থপাকে পেটলা কে। হয় হয় হয়। গম পালোঁ। গম, অ লগত লগত থকা গম পাইছো বাৰু। ঠিকে আছে একো নাই। এই লগৰহে, কৰিবই আৰু। সিহঁতক আপুনি এ বেয়া পাই লাভ নাই ন। এইটো, আপ- আপুনি কি কম এতিয়া আপোনাক। বাকী আহিব আকৌ আমাৰ ফালে, ঘৰৰ ফালে, বহু দিন অহা নাই আপোনাক দেখা নাই।
-যাম যাম। আমি জিলাত, আমি যেতিয়া জিলাত আছিলোঁ, নিজৰ জিলাত আছিলোঁ ন, তেতিয়া সেই যোনকেইটা অহ যোন কেইজন লগ আছিলে আপুনি মোক যোনখিনি কি আনি দিছিলে এদিন। মই সেইখিনি, অ জ্ঞানৰ কথাটো মনত আছেনে বাৰু?
জ্ঞানখিনি চোৱা চোৱা আপোনাক, তোমাক মানে মই জ্ঞানখিনি এইকাৰণে দিছিলোঁ। ভৱিষ্যতে এটা কামত তুমি ব- জ্ঞানখিনি জ্ঞানৰ সহায়ত তুমি এটা ভৱিষ্যত সংস্থাপ ল'ব পাৰিবা।
হয় হয় সেয়াই আৰু, সেয়াই ঠিক। সেই জ্ঞানটোতে মই মানে অলপ অ, সেই জ্ঞান খিনিৰ ওপৰতে মই নিৰ্ভৰ কৰি অৰ্জন কৰি লৈছোঁ।
তুমি জ্ঞান খিনি ভালকে অৰ্জন কৰিলা নাই বাৰু।
নিশ্চয় নিশ্চয়, মই জ্ঞানখিনি ভালদৰে অৰ্জন কৰিছিলোঁ।
তুমি সেই জ্ঞানখিনি বেয়া কামত ব্যৱহাৰ নকৰিবা হা। এটা ভাল কামত ব্যৱহাৰ কৰিলে মোৰ মনটো ভাল লাগিব, তোমাৰ মনটো ভাল লাগিব। তোমাৰ- তোমাৰ তোমাৰ মানে পত্নীৰ মনটো অতি ভাল লাগিব।
নহয় নহয়, মানে আপুনি যোনখিনি জ্ঞান দিছিলে জ্ঞানখিনি মই ভালদৰেই অৰ্জন কৰিছোঁ বাৰু। খালি অলপ, মানে কোনোবা এটা সময়ত অলপ দিগদাৰ দিয়ে বাৰু সেইখিনি জ্ঞানে।
হয় হয়, নিশ্চয় নিশ্চয়। দিবই অলপ দিবই, কাৰণ জ্ঞানো অতি আপুনি ইমানটাও জ্ঞান অৰ্জন কৰা নাই যিমানটো আপুনি অৰ্জন কৰিব লাগিছে।
হয় হয়। জ্ঞান অৰ্জন কৰাটো ইমান সহজো নহয় নহয়।
সহজ নহয় নহয় আপুনি আৰু অলপ সময় লাগিব আপোনাৰ জ্ঞানতটো মই জ্ঞাপন কৰিবলৈ।
হয় হয় লাগিব লাগিব নিশ্চয় লাগিব।
আপুনি সময়ে সময়দিন মিলাই আহিব মই ৰাতিটো এটা অলপমান জ্ঞান দিম আপুনি ৰাতিপুৱালে আকৌ যাবগে ৰাতিটোৰ ভিতৰতে মই। আপোনাক জ্ঞানৰে পৰিপূৰ্ণ কৰি পেলাম বুজিছে।
জ্ঞানতটো বাৰু ল'ম বাৰু এ লগৰজনো আহক লগৰজনে দ্ৰব্যই এভাগো কিনিছে নতুনকে।
অঁ।
গম পাইছে নহয় অঁ আমি হেই তিনিজন বহি মেলি ধুনীয়াকে জ্ঞানটো ল'ম শিটোৱে
ঠিকে আছে জ্ঞান জ্ঞান লোৱা জ্ঞান জ্ঞান বস্তুটো বেয়া বস্তু নহয় ন।
অঁ, হয় হয়।
জ্ঞানতো কৈছে নি, কোনোবাই বেয়া বুলি জ্ঞান সদায় ল'ব লাগে।
হয় হয়। বাকী হয় হয় বাকী আপুনি এতিয়া দুপৰীয়া সাজ কিহেৰে কৰিব?
তাকে গৰমতটো চাই পেলাই কি খাওঁ তাকে ভাবিছো গৰম যে নিৰামিকে খাওঁ নেকি।
হয় হয় নিৰামিষে খোৱাতটো ভাল ভাল।
নিৰামিষে ভাল মানে কি এই যে গৰমত জিতি খাবলৈ মন নাযায় ন?
হয় হয় এতিয়া মানে কি বহুত খিনি জ্বৰো আহিছে এতিয়া। মানুহ বিলাকৰ বহুতৰ জ্বৰ হৈছে ত' তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি পাৰিলে আপুনি অলপ কেৰেলা জুচ খাব কেৰেলাটোৰ ৰসটো উলিয়াই খাব অলপ।
মই চেষ্টা কৰিম বাৰু কিন্তু কেৰেলাতো মোৰ ইমান পচন্দ নহয় মানে।
হয় হয়।
মই মানে ইমানটা মই ভাল নাপাওঁ মানে পচন্দ নকৰোঁ মানে কেৰেলাটো।
অ একো নাই একো নাই। নাই বেলেগৰ আৰু কিবা কিবি আছে সেনেকে মাংসটো আনিলে জালুক চালুক দি খাব।
অঁ, চেষ্টা কৰিম বাৰু মই মোৰ ফালৰ পৰা। যিমানটো পাৰো মই সিমানটো চেষ্টা কৰিম খাবলৈ। মানে মই এইবোৰ বস্তু ইমান এটা নাখাও মানে।
হয় হয় হয়। হয় বাৰু আপোনাক জানো বাৰু আমি লগ পাইছোতো আপোনাক আপুনি কি বস্তু খাই মই জানোতো।
মই মানে অলপ ভেজিটেবল মানে তোমাৰ আপোনাৰ।
শাক পাচলি শাক পাচলি কৰে আৰু শাক পাচলিটো বেছিকে খায় আৰু।
শাক পাচলিটো বেছি মাৰ মানে মই খাওঁ আৰু কি এইবিলাক ইমানটা নাখাওঁ।
অঁ।
মাংস সাংস। শাক পাচলি অলপ শাক পাচলিও ভাগ থাকে ন তিতা শাক পাচলি আৰু মিঠা শাক পাচলি ভাগ থাকে ন এই তিতা শাকটো ভাল নাপাওঁ মানে মই।
হয় হয় ঠিকে আছে বাৰু চবেই ভাল নাপায় বাৰু সেইটো।
চবেই ভাল নাপায় ন চবৰে এটা নিজৰ নিজস্ব এটা হেৰি থাকে ন। টেষ্ট থ মানে সোৱাদ থাকে ন নিজস্বতা সোৱাদ থাকে ন।
হয়। এতিয়া অঁ, বাকী আপুনি এতিয়া কি চহৰত আছে? নে হৈ হৈ গাঁৱত আছে ন? হয়, গাঁৱলীয়া পৰিৱেশতটো কেনেকুৱা এতিয়া?
গাঁৱলীয়া পৰিৱেশটো আপুনি আহিব দেন বৰ সুন্দৰ পৰিৱেশ।
হয়, হয় যাম যাম নিশ্চয় যাম আপুনি মোক ফুৰাইও আনিব অলপ।
অতি মনোমোহা।
হয়, হয় আপুনি মোক ফুৰাবও নিব এদিন।
হয় হয় ফুৰাম আপুনি নিশ্চয় নিশ্চয় আপুনি আহিব না আপুনি যেতিয়া আহে তোমাক মই কৈছোঁ ন যত যোৱা তলৈ মই নিবলৈ চেষ্টা চেষ্টা কৰিম হা চেষ্টা কৰিম নিমেই বুলি কোৱা নাই, নিবলে চেষ্টা কৰিম।
হয় চেষ্টাটো কৰিব লাগিব বাৰু।
উম,
হয় হয় ঠিকে আছে এতিয়া বিদ্যালয় শেষ হ'ল আপোনাৰ?
বিদ্যালয় মোৰ বৰ্তমান শেষ হোৱা নাই কিন্তু মই যামহে অহা মাহত মোৰ বিদ্যালয়ত এটা পৰীক্ষা যে।
হয়।
যাম, যাম নিশ্চয় তালৈ যাম চাগে আপোনাক লগ পাম তেতিয়া আপুনি হলেও আহিব। আমাৰ গাঁৱৰ ফালে এদিন লগ পাম।
যাম, যাম, যাম নিশ্চয় যাম বাৰু।
আমাৰ জিলাত আহিব অ।
অ জিলালৈ যাব লাগিব মোৰ লগৰজনকো আমাৰ লগত যোনজন আছিলে আগতে তেওঁকো তেখেতকো লৈ যাব লাগিব আমাৰ জিলাৰ ফালে।
হয়, হয় নিশ্চয়, নিশ্চয় নিশ্চয় আহিব।
অ তেখেতকো অলপ দেখাই আনিমগে আমাৰ জিলাখন।
নিশ্চয়, নিশ্চয়, কিয়?
আৰু এতিয়া আৰু আমাৰ মানে কি অ হয়, হয় এতিয়া আৰু আমাৰ ছবি তুলিবৰ কাৰণে, বেলেগ কিবা বস্তু আহিছেই তেখেতে দ্ৰব্য বা কিনিলেই নতুনকে।
এতিয়া আৰু ছবি উঠাৰ মানে অ এতিয়া ছবি উঠাৰ কাৰণে চিন্তা নাই আৰু।
তেখেত নতুন যন্ত্ৰটো ভাল লাগিছে আক।
হয়, হয় সেইটোৱে কৈছো যন্ত্ৰটো ভাল লাগিছে। অতি সুন্দৰ হৈছে, এতিয়া আৰু
সেইটো অসুবিধা নাই, অসুবিধা নাই।
এতিয়া যিকোনো এটা ছবি এটা আমি মানে ভৱিষ্যতে সঞ্চয় কৰি ৰাখিবৰ কাৰণে ধুনীয়া এটা
ভাল, নিশ্চয় নিশ্চয় নিশ্চয় ভৱিষ্যতে সঞ্চয় কৰিব পৰা সুবিধা আছে বাৰু নিশ্চয়।
হয়, হয়, হয়, হয়, পিছত আপুনি নাতি আপোনাৰ নাতি, পুতিক দেখাব পাৰিব।
নাতি, পুতি কাৰণে সি নাতি, পুতি কাৰণে ৰাখিব লাগিব। নাতি, পুতি কাৰণে সঞ্চয় কৰিব লাগিবই।
লাগিব, লাগিব, লাগিবই নিশ্চয়।
নিশ্চয়, নিশ্চয়,
বাকী, আপুনি এতিয়া ৰাতিপুৱা চাহ তাহ খালে?
চাহ, তাহ গ্ৰহণ কৰা হ'ল বাৰু। মই মই মানে পুৱা ভাগতে চাহটো গ্ৰহণ কৰিলো বাৰু।
লাগেই ন আপোনাক চাহ, বা
চাহভাগ পুৱা ভাগত দৰকাৰ হয়ে মানে কি অলপমান ভাল লাগে আৰু।
হয়, হয়, হয় দিনটোলে মুকলি অনুভৱ হয় আৰু।
উম, চব
উম, উম, ঠিকে আছে বাৰু
বাকী মই আপোনাৰ মই গ'লে বাৰু আপোনাৰ চহৰত লগ পামেই আপুনি চিন্তা নকৰিব আপোনাৰ বন্ধুজনো আহক আমাৰ বন্ধু জনো আহক তেতি লগতে আমি এদিন ভালকে ভাত সাজটো খাম
হয় হয় খাম খাম দ্ৰব্য এভাগো গ্ৰহণ কৰিম
হয়। হয়। হয়। হয় ঠিকে ঠিকে ময় বাৰু কলে ল চেষ্টা কৰিম বাৰু যাবলে হা মই অ অকলে
হয়। হয়। হয়। নিশ্চয় নিশ্চয়
হ হা হা
বাৰু বাকী এতিয়া আপুনি কোঠালিতে আছে আৰু
মই কোঠাতে আছো অহ
অ', কলৈকো ওলাই মেলি যোৱা নাই নেকি?
বৰ্তমান মই যোৱা নাই বাও আজিচোন এ কোঠাত মানে মই ঘৰৰ কোঠাত আছো ন তেনেকে ওলাই যোৱা ওলাই যোৱা নাই। মই চেচ
হয়। হয়। গাঁৱত থাকিলে বাৰু এনেকে ওলাই মেলি যাবলৈও দিগদাৰ ঘৰৰ মানুহে অলপ
বাধা, বাধা, বাধা, দিয়ে বাৰু অলপ মান এইটো একো নাই। মই চেষ্টা কৰিম বাধা প্ৰদান কৰে মানে ভালৰ কাৰণে বাধা প্ৰদান
হয়। হয়। ঘৰৰ ল'ৰা এটাই ঘৰৰ ল'ৰা এটাই
সেইটোতো হয় বাৰু কিন্তু চেষ্টা কৰিম মই যাবলে
হয়। হয়।
অ', হয়।
এইটো চহৰত আহিলে অলপ মুকলি অনুভৱ কৰা হয়, আৰু
মুকলি অনুভৱ মানে বেছিয়ে মুকলি হৈ যায়।
হয়। হয়। বেছিয়ে আজাদ হৈ যায় ন
বেছিয়ে বেছিয়ে মুকলি হৈ যায় তাত অলপমান সেই দিগদাৰৰ দিগদাৰ সৃষ্টি হয় মানে অলপমান কি ক'ম আৰু এ অলপ দিগদাৰ হয় মানে বেছি মুকলি হ'লেও ভাল নহয় এটা সীমাৰ ভিতৰত থাকিব লাগিব আৰু
হয়। সেইটো হয় বাৰু
অ',
বাকী অলপ খেলো খেলিব লাগিছিলে।
খেলটো খেলিব লাগিব বাৰু খেলা ধূলা কৰি থাকিব লাগে। অলপ
অ', খেলা ধূলা কৰি থাকিলেহে মানে মনটো অলপ
মনটো অলপ ভাল লাগি থাকে হয়। হয়।
হয়। হাঁহি মেলি ফূৰ্তি বাজক কৰি থাকিব লাগে। তেতিয়াহে মানুহৰ আয়ুসটো বাঢ়ে।
ফূৰ্তি কৰিলে মানুহৰ মানে আয়ুসটো বাঢ়ে বাৰু সেইটো হয় নিশ্চয়,